হেল্ল'
কি কৰিছা
হেল্ল' শুনিছা নে
অ শুনিছো
কি কৰিছা
ভাত খাই পেলাই অকণমান জিৰণি লৈ আছো এতিয়া
অহ মইও গা পা ধুলো আজি মানে গা পা ধোৱা দেৰি হল যে কাম বন কৰোতে কাপোৰ ধুলো বহুতকে ত' সেইটো কাৰণে এ গা পা ধুই পিনে এনেই বহিছো আৰু বহি পিনে বোলো এনে অকমান কিবা কিবি কাম কৰো ভাত কিহে খালা
শাক পইতা ভাত আছিলে তাৰ পি এ ভাত কেৰেলা আৰু ধুন্দলী বইল কৰি পেলাই
অহ বৰ ধুনীয়া বস্তু খাইছা দেই ভাত কেৰেলাটো ভাত কেৰেলা ধুন্দুলিটো মোৰো ভালে লাগে বাৰু উহাই পিনে পিটিকা কৰি ললেতো আৰু ধুনীয়া লাগে ন
উম উহাই পিনে পিটিকা কৰি তাৰপিছত কেঁচা বুট আছিলে তাৰ লগতে দি পিয়াজ কাটি লৈছো তাৰপিছত আৰু আম আছিলে আম কাটি লৈছো
বাপ বা বহুত বস্তু খাইছা দেখোন আজি কি বৃহস্পতিবাৰ বুলি পিনে নিৰামিষ নেকি
অ নিৰামিষ আজি
অ অ ঠিকে আছে বাৰু আমিও পনিৰ খালো আজি পনিৰ বনালো
উম তোমালোকে পনিৰ খুব খোৱা নেকি
পনীৰটো মানে মোৰো এতিয়া ভাল নলগা হৈছে অলপ এ মোৰ ভন্টি খাই যে তাই কাৰণে মানে আ অনা গৈছে আৰু। তাই মানে অ তাই মানে মানে মাছ মাংস এতিয়া এইকেইদিন কিবা ভাল নোপোৱা হৈছে, তাই মানে এতিয়া পনিৰ পনিৰ হে নাম কাঢ়ি থাকে। তাকে আজি অলপ বেলেগকে বনালো পনিৰটো।
কেনেকৈ বনালা?
তেনেকে মানে কাজু দিলো, কাজু কাজ কাজু খিনি তিয়াই ৰাখি পিনে তাক মিক্সিত মাৰি দিলোঁ ধুনীয়াকে অলপ। মানে পেষ্ট কৰি ললো, পেষ্ট কৰাৰ পিছত ধুনীয়া কে তেল দি পিনে বাকী ম মায় ম মচলা দি পিনে তাৰপিছত সেই মানে কাজু খিনি তাত দিছো। দি পিনে কাজু খিনি অলপ ভাল কে মানে লৰাইছো লৰাই পিনে অকণমান সমই ৰাখিছো। ৰখাৰ পিছত তাৰ পিছত পনিৰ খিনি দি দিছো ধুনীয়াকে বৰ ধুনীয়া সোৱাদ হ'ল দেখোন।
তুমি নহ'লে ঢেৰ ৰেচিপি বনাব জানা ন?
শিকিছো আৰু, ঘৰত এনেই থকা সলনি বোলো কিবা খোৱা বোৱা বস্তু কে বনোৱাই ভাল আজিকালি অ। আজিকালি চোৱাচোন বহুতে কিবা কিবি কৰি আছে হয়নে নহয়? আমি বোলো খাদ্যকে ধৰো কাৰণ আজিকালি চচিয়েল মিডিয়াৰ দিন খাদ্যতেই মানুহে খাদ্য যদি বনাই বনাই ভিডিঅ' কৰোঁ আমি। তাতে আমি বহুত পইচা।
পাইতো পাই ব তুমি কি জানা সকলোৱে কিবা নহয় কিবা এটা টেলেণ্ট দি বুজিছা ভগৱানে কিবা নহয় কিবা এটা টেলেণ্ট দিছে আমি সেইটো নিজে জানি বুজি
জানি বুজি সেইটয়ে চোৱা নোৱাৰা কাম একোৱেই নাই মানুহে চব কাম কৰিব পাৰে কিন্তু আমাৰ মেইন হৈছে কি আমি এলাহ কৰোঁ বা আমি টাইম নাপাওঁ সেনেকুৱা টাইপৰ কথা কিন্তু এতিয়া
ল'ব।
বহা কিন্তু খোৱা খাদ্যতো একো লাজ নাই ন? তুমি যেনে যেনেকে বনাই ছা তেনেকে মানুহে খাব ঠিক আছে আজি তোমাৰ বেয়া হৈছে, বেয়া হৈছে বাট কালিলে তোমাৰ ভাল হ'ব পৰহিলে তোমাৰ ভাল হ'ব তেনেকে যদি পাৰে মানে মই মানে ভাবিছো কি কৰিম জানা
মই ঘৰতে মানে এই ক্লাউড কিটচেন বুলি পিনে নামটো শুনিছা চাগে? মানে তাত কি হয় এই জমেট চুইগি যে অনলাইন খান বোৰ যে দিয়ে যে বহুতে বহু সটো এতিয়া চোৱা মোৰ তাতটো ইমান টকা নাই যে মই এখন ডাঙৰ হোটেল বা ৰেষ্টুৰেণ্ট খুলিব পাৰোঁ হয়নে নহয়? ত মই ভাত হা, ত মই ভাত ভাবিছো যিহেতু আমাৰ ইয়াত আহি গ'ল কেনেকুৱা ম'ম' হওক বা কিবা খাদ্য হওক সৰু সুৰা যিমান খিনি মানে মানুহে বিচাৰে আৰু ধুনীয়াকে মই ক্লাউড কিটচেন এটা খুলি ল'ম। খুলি পিনে তাৰ পিছত এনেকে বেপাৰটো মই অকমান ভাবিছো আৰু কি হয় নাজানো? উম উম উম। কাৰণ আজিকালি চব অনলাইন হৈ গৈছে চবে অনলাইন বিচাৰে। এতিয়া চোৱা মই মই যদি আজি হোটেল এখন দিব প্ৰয়োজন হ'ব হ ত তাতছে মোৰ এতিয়া ঘৰৰ পৰাই যেতিয়া হৈছে মোৰ সেইটো কষ্টিংটো বহুত কমি গ'ল। উ ত' আজিকালি তেনেকেই মানে মানুহে ব্যৱসায় কৰিব ধৰিছে আৰু। ব্যবহাৰ কৰিব জানিলে বুলি কয় ন তুমি তাৰাপাই পাৰিবা বুলি।
হয় তুমি নহ'লে ভালকৈ দু কথাটো থিয়াং কৰি লোৱা তাৰ পিছত লাহে লাহে আৰম্ভ কৰা আৰু বুজিছা।
উম উম উম তাকে আহ তাকে ভাবিছো আৰু কি হয় নাজানো আৰু ভাল হ'লেতো ভালেই দিয়াচোন
দা এতিয়া এতিয়া অ কি কৈছা
তুমি কি কিবা কৰিবা নেকি
মই তেনেকুৱা একো ভবা নাই
উম।
কিবা নহয় কিবা এটা তু কৰিব লাগিবই হয় নে নহয় আজিকালি টকা নহলেতো একো
উম উম আজিকালি তুমি চোৱা সংগীতৰ যুগেতো বহুত ধুনীয়াকে তুমি ভিডিঅ চিডিঅ' বনাব পাৰা। আজিকালি ইউটিউব ইনষ্টাগ্ৰামত কি সৰু সৰু ভিডিঅ বিলাক দি পিনে মানুহ বিলাক ভাইৰেল হৈছে
হয়
পৰাই বহুত ইনকাম আৰ্ট হা আন ইনকাম কৰিছে তেওঁলোকে
উম
তোমাৰ লগত মোবাইল আছে
উম
আৰু কিবা যদি তোমাৰ প্ৰিয় বস্তু টো আছে সেইবিলাক আছে তাৰ পিছতো ধুনীয়াকে পাৰা কৰিবলে কৰোঁ বুলি কলে
পাৰি মা মানে কি সকলো কামতে কৰিব পাৰি বুজিছা নিজৰ আগ্ৰহ থাকিব লাগিব বুজ
আগ্ৰহ আগ্ৰহ লাগিব সঁচা কৈছা সচা
আগ্ৰহ নাথাকিলে কোনো এটা বস্তু জাপিতো দিব নোৱাৰিব হয় নে নহয় সেইটো বস্তুত মানুহৰ কিবা এটা বস্তুত আগ্ৰহ আছে তেতিয়া সেইটো কোনে ৰখাব নোৱাৰে
কোনো ৰখাব নোৱাৰে কোনো ৰখাব নোৱাৰে
বাকী তাকে এনেকুৱা মানে ভিডিঅ' কিবা কিবি দিয়া নেকি মানে ইনষ্টাগ্ৰামত কিবা বনোৱা কৰা এনেকুৱা ৰেচিপি
অ কেতিয়াবা কেতিয়াবা দিও তেনেকে সেনেকে আগবাঢ়িছে আৰু অলপ অলপ ইমানকে নাই আৰু
হয়
উম লোকৰ নিচিনা ইমান পাকৈত নহয় যে মই তাকে ভাবিছো মই অলপ এডিটিঙৰ অকমান ক্লাছ শ্লাছ লও নেকি সেইটোৰ দ্বাৰা হা সেইটোৰ দ্বাৰা অকমান সহায় হ'ব মোৰ বচ টো বিলাক এদিট কৰিবলে কাৰণ আজিকালি
এই যিটো কথা ভাবিছা ন
উম
কামত আহিব
উম তাকে কাৰণ মইতো চিধা চিধি ভিডিঅ' এটা দি দিব নোৱাৰো তাত হয় নে নহয় মানুহে চাই আকৰ্ষণীয় কৰি তুলি তুলিব লাগিব ত সেইটো কাৰণে মই এডিতিংক টো শিকিব লাগিব আজিকালি বহুত ধুনীয়া ধুনীয়া এপ মানে ধুনীয়া ধুনীয়া এপ থাকে তাতেই অলপতে সহজতে হৈ যায় কিছুমান এডিটিং সেইবিলাক মই তাকে ভাবিছো তাকে মই অলপ গুগলত চাই আছো মানে গুগলতটো চব পাই যায় বেয়া ভাল
তে পায় পায় চব পায়
তুমি খালি। বিচাৰিব লাগে তোমাৰ কি লাগে সেইখিনি ক'লেই হ'ল তেওঁলোকে ধুনীয়াকে আনি দিয়ে।
উ
সেইখিনি কাৰণে বহুত সহায় হৈছে চোৱা আগত আমি কি আছিলো আগত। ইণ্টাৰনেট কি বুলি আমি বুজিয়ে নাপাইছিলোঁ?
হয় দিয়া এতিয়া যিকোনো মুহুৰ্ততে কিবা এটা নজনা কথা। ত গগল বা ইণ্টাৰনেটৰ। ইণ্টাৰনেটৰ জৰিয়তে আপোনাক কিবা এটা কথা জানিব পাৰি।
চব পাৰি চব পাৰি ইন্টাৰনেটটো হোৱাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে? জানা লাভ হৈছে লোক। লোকচানো হৈছে কিন্তু সৰু সৰু ল লৰা ছোৱালীৰ। ছোৱালীবিলাকে অলপ বেয়া দিশে গৈছে আমাৰ ডাঙৰ। যিবিলাক মানুহে ভালকে ইউচ কৰিব নাজানে সিহতৰ কাৰনে বিপদ আহি। কৈছে আৰু যোনে বেয়া - একে কৰিছে, সিহঁতৰ কাৰণে মানে বহুত ভাল হৈ গৈছে। কাৰণ কিহৰ কাৰণে আজিকালি ইণ্টাৰনেটৰ যুগতে চব হয় যেতিয়া। মানুহৰ মানুহৰ বিশ্বাসটো আহি গৈছে। ত' সেইটো কাৰণে কি হৈছে, মানুহে। মানুহক ঠগিবলৈ চান্স পাইছে।
আৰু কিমান, এতিয়া মানে ইণ্টাৰনেটৰ। মানে জৰিয়তে কিছুমানে এতিয়া বেয়া দিশে গৈ বোলে কিমান ক্ৰাইমৰ অপৰাধৰ এইবিলাক,
কৰিছে। অ অপৰাধো বাঢ়িছে দেই।
মানে ইণ্টাৰনেটৰ জৰিয়তে কিমান দেখিবলৈ পোৱা গৈছে, কিছুমান বস্তু। কি আছে?
সেইটোৱে।
ব ব্যৱহাৰ কৰিব যেনে তোমাৰ লগত কথা হয় ন নহয়। এইটো ভাল আৰু বেয়া দি সকলো দিশতে থাকেই।
তাকে আৰু কিছুমানে চোৱা দেখা, শাক দেখি কৰো বুলি কৰিছে হয় নে নহয়। সেইটো কাৰণে মানুহৰ, মানে যোনটো শ্ব অফ বুলি কয়, সেই বস্তুতটো বাঢ়িছে। সেইটো বেয়া কথা চোৱা, তুমি যিমানৰ মানুহ।
হয়।
তুমি যিমানৰ মানুহ সিমানতে থাকিব লাগিব। তুমি বেছি। তাতছে যদি ওপৰ এঞ্চি কৰিব যোৱাৰ তুমি বিপদতে পৰিবা। সেইটো কাৰণে বিপদত পৰিছে বহুত মানুহে।
আজিকালি মানে কি জান অপৰাধ বিলাক এইটো কাৰণে হৈছে দেখাক দেখি মানে। অ ই কৰিছে ব মানে এটে কৰিম মত। তাত থাকি ওপৰ কৰি দিম। এই সৰুতে মানে আজিকালি এনেকুৱা আজিকালি অপৰাধ বিলাক বেছি হবলৈ ধৰিছে।
উম সেইটোৱে তাত কি কৰিবা উপায় নাই। আগুৱাই গৈছে। যেতিয়া প্ৰযুক্তিবিদ্যাৰ লগত আমিও তেওঁ তেওঁলোকৰ লগত খাপ, খাই পিনে মিলিবলৈতো আগবাঢ়ি যাবই লাগিব। আজি, তুমি আছা বাৰু তুমি বোলে একো নাজানা। তোমাক কব কি এ একো নাজানে আজিৰ দিনতো। তুমি আগৰ মানুহ কিবা কিবি ধেই কব, তুমি কৌতুহলৰ পাত্ৰ সবা। হয় নে নহয়? তাতছে তুমি যদি নি- দিয়া ঠিক আছে। অ চব বস্তু অ মানে এটা লিমিটত। থাকিব লাগে। বেছি লিমিট বা, উম। লিমিত বাঢ়ি গলে মানে বহুত দিগদাৰ হৈ যায়।
অ।
উম সেইয়াই আৰু।
এটা কথা চাবা আজিকালি ল'ৰা ছোৱালী বিলাক, মানে কম মানে ইণ্টাৰনেটত বেছি সিহঁতে বেছি পাৰ্গত, বুজিচানে নাই?
বেছি পাৰ্গত উম উম উম।
আজি উম
আমি জনা নাছিলো কেনেকে কি কৰে। আমাৰ যুগতটো নাছিলেও। এতিয়াহে আহিছে এইবিলাক বস্তু।
মানে বহুত কথাই জানিব পাৰি কিছুমান
অ, লৰা ল'ৰা ছোৱালী বিলাক স্মাৰ্ট হৈছে।
উম।
শিকিছে তেওঁলোকে নিজে নিজে চব বস্তু। সেইটোয়ে আৰু যেনেকে আমি এতিয়াও কিছুমান বস্তু নাজানো। কিন্তু সিহঁতে জানে, সেইটো কাৰণে ভাল হৈছে বাৰু। উম। বাৰু ঠিক আছে দিয়া ন ৰাখিছো উম, উম, উম।